হেল্ল'।
অ কচোন
ব্যস্ত আছা নি?
নাই নাই আছোঁ এনেই আছোঁ ক।
উ নাই মানে মই এই হেৰি পৰীক্ষাটো শেষ হলে মই মানে শিৱসাগৰলে যাম বুলি ভাবিছিলো। অ তাৰে অলপ বিষয় কবি নেকি মানে ক'ত, কেনেকে থাকিলে ভাল হব, কি কি ঘূৰিলে ভাল হব। প্ৰথমতে ক'ত ক'ত যাম।
অ অ ভালেই ভাবিছো ভালে ভাবিছো। শিৱসাগৰ জাবি যদি মানে। আছে বহুত জেগা আছে এনেকুৱা ফুৰিব মেলিব লগা। এনেই তই থকা মেলাকে যাব লাগিব।
অ থাকাকে যাম অ।
অঁ অঁ অঁ তাতে তহঁতি ফুৰিব লগা জেগা মানে আ সেয়াই আৰু ৰংঘৰ, কাৰেংঘৰ সেইবোৰতো চাব পাৰিবিয়ে।
উ',।
তহঁতি অ', মই তোক প্ৰথমতে ইয়াৰ পৰা যোৱাৰ কথাখিনিয়ে কৈছোঁ দেই। ইয়াৰ পৰা যেতিয়া তহঁত তহঁতি ইয়াত। পৰা গ'লি বাছত যাব লাগিব ইয়াৰ পৰা ট্ৰেইনত
অ', ট্ৰেইনত বেছি সুবিধা নে বাছত?
বাছতে এএ', পাৰিবি এনে তইহেতি কিমানজন মান মানুহ যাবি?
আমি যাম দহজন মান মোৰ লগৰ কেইটা
অঁ', - অঁ', যদি অলপ বেছি মানুহ হয় ধৰ এনেকুৱা দহজন তেতিয়া তহঁতি ট্ৰেইনতো যাব পাৰ, ট্ৰেইনতো ভাল। ট্ৰেইনতো সুবিধা আছে, অ', ৰাজধানী, চাজধানী যাব পাৰা, নহ'লে বা ৰাজধানী নৰখায় নেকি দেই, ৰাজধানীখন হেৰিয়ত নলখ নৰখায়। শিৱসাগৰত, তহঁতি আহ ৰাজধানী সেইফালে তহঁতি মৰাণত ৰখিবলৈগে লাগিব নহ'লে বা ডিব্ৰুগড়ত ৰখিব লাগিব মানে তহঁতি যদি ৰাজধানীত যায়। কিন্তু বাই বেলেগ তেনেকুৱা ট্ৰেইন আছে, যিবোৰ ট্ৰেইনত তহঁতি যাব পাৰিবি। কিন্তু সেয়া অ', অকমান আৰু সময় বেছি লাগিব আৰু সেইকেইখনত।
অ', ত', বাছতে যোৱা ভাল নেকি? যদি ৰাজধানীখন মৰাণ বা অ ডি ডিব্ৰুগড়ত লগাই তেন্তে ৰখাই তেন্তে তাৰ পৰা আমি কেনেকে আহিব পাৰিম?
অ', মৰাণৰ, মৰাণটো বেছি ওচৰ হ'ব শিৱ শিৱসাগৰ, তহঁতি যদি মৰাণত নামো, তেতিয়া মৰাণৰ পৰা তহঁতি বাহ', বাছত আহিব পাৰিবি নাইবা গাড়ী চাড়ীও ভাড়া কৰি আহিব পাৰিবি তাতে। অ', ষ্টেচনৰ তাতে মানে তহঁতি পাবিয়ে, ত', বেছি টাইম নালাগে, ধৰ পঞ্চল্লিছ মিনিটৰ পৰা এক ঘণ্টাৰ ভিতৰত মানে তহঁতি অ', পাবি আৰু। আৰু এনেও তহঁতি ইয়াৰ পৰা গু গৈ', ধৰ ৰাতিপুৱা সময়তে যিহেতু পাবিগে তেতিয়া ৰাতিপুৱাই এনেও ৰাস্তা চাস্তা খা খালী থাকে। সেইখিনি সময়ত ৰাস্তাটো মুকলি থাকিলে আৰু বেলে চিজ অকমান সুবিধা হয় আৰু আহিবলৈ মেলিবলৈ। তেতিয়া অকণমান বেছি কম সময়ত পাবি। ধৰ সেই তেনেকুৱাই পঞ্চল্লিছ মিনিট চল্লিছ মিনিট এক ঘণ্টাৰ ভিতৰত পাই যাবি আৰু মুঠতে।
সেইটো হয় বাৰু, এনেই গৈ পেলাই থাকা মেলা?
আ', গৈ পেলাই থা গৈ তহঁতি থাকা মেলা তহঁতি অক অকণ টাউনৰ বা', ঠাইখিনিতো থাকিব পাৰ নহ'লে বা তোৰ তাতে আৰু এ তহঁতি হোটেলতো থাকিব পাৰ নহ'লে বা আৰু বাকী এনেকুৱা ৰিজৰ্ট চিজৰ্টটো আছে, সেইবিলাকতো থাকিব পাৰ
অ তোৰ চাগে চিনাকিটো আছেই?
অ মোৰ চিনাকি আছে বাৰু। তেনেকুৱা
আহঁ
তহতৰ বাজেট। তোৰ মতে ততে মোক সে সেই কথাখিনি বাজেট চাজেট খিনি কথা খিনি কৈ। এবাৰ তই। কথা পাতি মেলি লগৰখিনিৰ লগ তই মোক এবাৰ মানে সেই কথাখিনি মোক জনাই দিবিচোন তেতিয়া মই সেই হিচাপে তহঁতৰ মিলাকে আৰু মই কোনখন ভাল হ'ল কেইখনমান তহঁতক মানে ভাল কেইখনমান আৰু ক'ব পাৰিম জনাব পাৰিম কোন কেইখনত তহঁতক ভাল হ'ব বা কিবা।
উম তাৰে অ তাৰে পৰাই। তিয়াত মানে ফুৰিব যোৱা মেলা অলপ কচোন।
তাৰে পৰা ফুৰিবলৈ যোৱা মেলা বহুতখিনিয়ে আছে। ধৰ তই যদি শিৱসাগৰৰ একেবাৰে টাউনৰ ঠাইখিনিতে থাক তেতিয়াহ'লে যিটো ৰংঘৰ ৰংঘৰটো একে টাউনতে আছে আৰু মানে। তহঁতি মানে। যে যেতিয়া শিৱসাগৰ যাবি বাছত যদি শিৱসাগৰলৈ যাওঁ ৰংঘৰটো মানে ৰাস্তাতে ৰাস্তাৰ কাষতে পাবিয়ে মানে ৰংঘৰটো পায়ে যাবি তাতে। তাৰপাছততো ৰংঘৰ। মানে সেই শিৱসাগৰৰ পৰা বহুত বেছি দূৰ নহয় অকণমান দূৰ আৰু ধৰ বিছ মিনিটমানৰ ৰাস্তা।
অ
তাতে তোৰ কাৰেংঘৰ পাবি তেতিয়া তাৰ পাছত তাতে শিৱসাগৰ সেই তাতে শিৱসাগৰ পুখুৰী পাবি, শিৱদলউ পাবি। শিৱদল পাবি তাত। পিছতে তোৰ জয়সাগৰ পুখুৰী আছে, শিৱসাগৰ পুখুৰী আছে, তলাতল ঘৰ সেইখিনি ফুৰিব পাৰিবি আৰু মানে। তই ধৰ সেই সেই বস্তুখিনি তই এদিনতে ফুৰিব পাৰিবি আৰু যদি তই যাব বিচাৰ চৰাইদেউ মৈদামলৈও যাব পাৰ। চৰাইদেউ মৈদাম বেছি দূৰ নহয় চৰাইদেউ মৈদাম ধৰ সেই সেনেকুৱাই পঞ্চলিছ মিনিট চল্লিছ মিনিট লাগিব শিৱসাগৰৰ পৰা
অ'।
সতি মানে সেই বস্তুখিনি ৰংঘৰ কাৰেংঘৰ হওঁক বা চৰাইদেউ মৈদাম হওঁক, সেইখিনি মানে একেদিনাই ফুৰিব পাৰিবি।
অ' এ
সাগৰৰ পৰা যদি অকণমান বাহিৰত যাব বিচাৰ' তেতিয়াহ'লে তহঁতি এ লে আ যোৰহাটলৈ যাব পাৰ'যোৰহাটতো এটা আহোমৰ মানে বহুত ভাল এটা এটা হে এটা আছে আৰু মিউজিয়াম এটা আছে।
কিমান দূৰ?
যোৰহাটলৈ ধৰ এক ঘণ্টা, এক ঘণ্টা, ডেৰ ঘণ্টা এনেকুৱাই লাগিব। যিহেতু অকণ ৰাস্তাটো দিগদাৰ, ৰাস্তাটো অকণ বেয়া সেইকাৰণে মানে
এনে চবতছে বেছি ধুনীয়া জেগা
মই ক'ম যে তহঁতি যোৰহাটৰ এই যিটো মই কৈছো যে আহোমৰ যিটো মিউজিয়ামটো সেই সেই মানে যাব পাৰ সেইটো বহুত ধুনীয়া।
অহ।
ব'হাগতো সেই ঠাইখিনিতো ধুনীয়াই। সেইখিনি কথা আৰু বেলেগ ত' ক'ব লগাতো নাই চবেই জানে। আৰু তই যদি শিৱসাগৰত তেনেকৈ বাহিৰত অলপ আগলে যাব বিচাৰা তেতিয়া তই ডিব্ৰুগড়লৈ যাবি। কব পাৰ ডিব্ৰুগড়, ডিব্ৰুগড় পোৱাৰ আগতে তোৰ মানে লখিমপুৰৰ ৰাস্তাত যাবগৈ লাগে। এইবোৰ ধেমাজি যোৱাৰ অ' তাতে বগী বিল পাবি। বগীবিল। বগীবল দলঙো বহুত ধুনীয়া তাতে তহঁতি ছানচছেটটো চাব পাৰ। বগীবিল সাংঘাতিক ধুনীয়া মানে তাতে বহুত ধুনীয়া আৰু সেই পৰিৱেশটো তোৰ তাতে তলত তোৰ নদী আছে অ'। নদীৰ তলতে ৰেজৰ্ট-চেজৰ্ট আছে। কাঞ্চন, কাঞ্চনজংঘা বুলি এখন হেৰি এখনো আছে। অ' কাঞ্চনজংঘা বুলি ৰেজৰ্ট মানে সেইখিনি মানে এলেকাতে মানে বহুত বহুত কেইখন তেনেকুৱা ৰেজৰ্ট আছে য'ৰ পৰা মানে তহঁতি তাতো এনিশা থাকিবগৈ পাৰ মানে সেইটো চাইডে গৈ। তাৰ পৰা ধৰা শিৱসাগৰ হেৰিয়তো অ' ডিব্ৰুগড় টাউনতো বহুতখিনি জেগা আছে তাৰ। তাৰ পাছত তোৰ একেবাৰে ডিব্ৰুগড়ৰ ওচৰত। এতিয়া তই তিনিচুকীয়া তিলিঙা। মন্দিৰ ঘূৰিব পাৰ। মানে, সেইখিনি জেগা তই ঘূৰিব পাৰি পাৰ আৰু দুই তিনি তিনি নিশা যদি তই থকাকে যাৱ।
হম।
এফালেতৰ ডিব্ৰুগড়। তিনচুকীয়া শিৱসাগৰ। যোৰহাটত এই জেগা খিনি মানে তই তিনি চাৰি দিনৰ ভিতৰত, তিনি চাৰি নিশা যদি থাক। ক মানে। একেবাৰে ধুনীয়াকৈ আৰু গোটেই জেগাকেইডোখৰ ঘূৰি মেলি ফুৰি আহিব পাৰিবি আৰু।
যোৰহাটত যে তই জেগা দেখুৱায় কথা ক'ল তাইৰ ওচৰত থকা মেলা ব্যৱস্থা
অঁ পাবি পাবি তাৰে ওচৰত থাকা মেলা জেগা পাবি। তাৰে ভিতৰতো আনকি যিটো মিউজিয়াম হয়, মিউজিয়ামৰ ভিতৰতো সেই এটা মানে ডাঙৰ জেগাত বনাইছে আৰু সেইখিনি, বহুত এটা ডাঙৰ ঠাই এডোখৰত মান লৈ পেলাই বনোৱা। হৈছে সেই হেৰিটো তাৰে ভিতৰত তোৰ হেৰিও আছে খোৱা মেলা বি অৱস্থাও আছে তাতে খাদ্যও মানে, যিবোৰ থলুৱা খাদ্য, সেই থলুৱা খাদ্যবোৰো মানে তাতে তই জুতি ল'ব পাৰিবি গৈ।
অ। এনে খাদ্য সেইটো আমি কত খালে বেছি ভাল?
থলুৱা খাদ্য তই যদি শিৱসাগৰতো খাব বিচাৰ, শিৱসাগৰতো তেনেকুৱা জেগা আছে থলুৱা খাব পাৰা। তোৰ কেইবাখনো তেনেকুৱা। মানে হেৰি আছে হোটেল আছে। সেইটোদি খাব পাৰ। যেনেকে জুইশাল বুলি এখ আছে সেইখন টোৰ এ যি তলাতল ঘৰৰ ৰাস্তাটোতে আছে মানে তলাতল তলাতল ঘৰলে যে তো সোমাব লাগিব এটা ৰাস্তাত মানে, সেই ৰাস্তাটোৰ ওচৰতে একেবাৰে ৰাস্তাটো সোমাওঁতে আৰু পায় আৰু। মানে তাতো তহঁ সেইটো ক কৰিব পাৰ, আৰু বহুত জেগা আছে তেনেকৈ। শিৱসাগত মই তোক সেইখিনি মই তোক জনাই থ'ম বাৰু।
উম হ'ব আৰু অ এনেই শিৱসাগৰলে আমি কেতিয়া গলে ভাল মানে?
অ তহঁতি, মই কওঁ যে তহঁতি ইয়াৰ পৰা তহঁতি যিহেতু গুৱাহাটীৰ পৰাই যাবি চাগে? নে আকৌ ঘৰ গৈ মেল ম অ
নাই ইয়াৰ পৰাই যাম বুলি ভাবিছো।
অ অ ইয়াৰে পৰাই যদি যাওঁ, তহতি তেতিয়া আহ নিশা গুচি যা নিশাটোৰ যদি বাছত যাওঁ, তেতিয়া নৈশ বাছতে গুচি যায় আহ ধৰ আঠটা মানত যদি গুচি যাওঁ আঠটা চাৰে আঠটা বা নটা এনেকুৱা মানত গৈ যায় তহতি তাতে ৰাতিপুৱা ধৰ চাৰিটা চাৰে চাৰিটা এনেকুৱা মানত সেনেকুৱা মান বজাতে পাবি আৰু।
উ আৰু এনে কোনটো মাহত বেছি ভাল শিৱসাগৰলে গলে।
এতিয়াতো বৰ্তমানটোতো সেইয আৰু ন মেলি তোৰ যেনেকুৱা বতৰ, হেৰিটো যেনেকুৱা আৰু এতিয়াতোতো বাৰিষা ছিজনত বাৰিষা কালততো এতিয়া চবতে ন বৰষুণ দিবই।
উম।
সেয় সেনেকে কিন্তু শিৱসাগৰতো এইখিনি সময়ততো বৰষুণে হয়'। মই যিমান দূৰ মানে মই ঘৰৰ ঘৰৰ ঘৰৰ লগতো মানে যেতিয়া কথা পাতোঁ এই বৰ্তমান এইখিনি সময়ত মানে বৰষুণ হৈ আছে। যদি ধৰ আৰু বিছ পঁচিছ দিনমান ৰখি দে নেকি মই সেই বুলিয়ে ক'ম আৰু বিশছ পঁচিছ দিন যদি পাছত যাও, ততি মানে ধুনীয়াকৈ পাবি মানে।
আচ্ছা। সেনেকুৱাহে নেকি? আৰু উম শিৱ উম তহঁতৰতো শিৱসাগৰত বিহু বহুত ধুনীয়া হয়
হয় হা হা
তহততো শিৱসাগৰত হেল্ল' হয় অ অ তাহতৰ আহ শিৱসাগৰতো বহুত ধুনীয়াকে বিহু উদযাৰপন কৰে
অঁ শিৱসাগৰ তহতি সেই বিহু চিহু চাবলৈ অ যদি বিহু চাম বুলি ভাব তেতিয়া এ এতিয়াতো নহ'বই আৰু বিহু অঁ অহা বছৰ বিহুত যাওঁৱেই অহা বছৰ মানে ৰংঘৰৰ বাকৰিত বহুত ধুনীয়া ৰংঘৰৰ বা- কৰিতে পাতে আগৰ দিনৰ ৰজাই যে যেনেকে মানে ধৰ ৰংঘৰৰ ওপৰৰ পৰা বিহু চাইছিলে সেই সেনে কোৱা আৰু সেই যি আগৰ দিনৰ ৰজাই যেতিয়া ৰংঘৰৰ বাকৰিত বিহু চাইছিল সেই সেই তেনেকুৱাই ৰংঘৰৰ বাকৰিতে বিহু হয় তাতে বিহু চিহু চাব বোলে বহুত দূৰৰ দূৰৰ পৰা মানুহ যায়
অ আৰু তাৰে মানে উ ধুলীয়া আৰু নাচনী বোৰো বহুত ধুনীয়া ধুনীয়াকে নাচে
বহুত মানে ভাল ভাল হুঁচৰি
অ হুঁচৰি দল বোৰ আছে তাতে এনে ৰংঘৰত যে বিহু পাতে কিবা হয় নেকি তাত এতিয়া আৰু বেলেগকে
ম'হৰ যুঁজ এইবোৰ হয় ম'হৰ যুঁজ হয় বা খেল ধেমালিবোৰ হয়
আহ আচ্ছা তাকে মই বোলো যাম বুলি ভাবিছো যে এনেকা হেৰি ত' এতিয়া মই ভাবি আছো কোনটো মাহত যাওঁ কি
তহঁতি সে আৰু ধৰ আৰু দুদিন মান ৰখিদে বিছ দিনমান ৰখিলে বিছ পঁচিছ দিনত অ পিছত যায় এতিয়াতো মানে এইখিনি সময়তো এনেও খৰালি কাল বাৰিষা কাল অলপতো সেইটো হ'বই, বৰষুণ চৰষুণ দিবই আৰু এতিয়া।
ত ইমান ভাল নহ'ব। সেইয়া আৰু ঠিকেই আছে তেন্তে মই কলে জনাম দে
অ সেই বাজেটটো তহঁতি যদি যেতিয়া যাওঁ তই মোক কৈ থবি মই সেই হিচাপে তোক মই দিম বাৰু কি কি যাব পৰা হেৰি কৰিব পৰা জেগা থাকিব পৰা জেগা চেগা অ অ অ অ ঠিক আছে দে হ'ব দে
উম ঠিক আছে দে
কিবা থাকিলে জনাবি